অ, খবৰ ভালনে?
আছোঁ, আছোঁ। তোৰ?
অ, আছোঁ ময়ো। আ, আম, আজিকালি খেলত যাৱ নে?
অ, এতিয়া বৰ্তমানতো যোৱা নাই বাৰু, এনে ঘৰতে ফিজিকেল এক্টিভিটি কৰি আছোঁ আৰু। মানে বেডমিণ্টন খেলা বা কিবা এনেকুৱা।
অ, এক্টিভ থকা যায় আৰু।
অ, সেইটোৱে এক্টিভ থাকা যায় আৰু, মানে এইকেইদিন বৰ্তমান দুদিন মানৰ কাৰণে ষ্টপ কৰা গৈছে। কিবা মোৰ এক্সাম আছে সেইকাৰণে, ডেন মই আকৌ কণ্টিনিউ কৰিম ছাগে।
অ, এনে ফিজিকেল এক্টিভিটি কৰি থাকিব লাগে চবে।
অ, এইটোয়ে বহুত ইম্পৰ্টেণ্ট হয় ন, এইটো হেল্থৰ কাৰণে! যিহেতু আজিকালি ইমান চলা ফুৰা নহয়, চব অনলাইনে হোৱা হৈছে। এনে তোৰ কি, তই কিবা কৰি আছ নে?
মই সেই কেইদিন বেডমিন্টন এনেবোৰ খেলি আছোঁ বা খোজ কাঢ়িব গুচি যাওঁ। অলপ ফিজিকেল মেইন্তেনেন্সটো লাগে মানে অ
লাগে লাগে অভিয়াচলি আজিকালি এনে হেল্থৰ বহুত ইছ্যু হোৱা হৈছে মানুহবোৰ কাৰণ কিয় ফিজিকেল এক্টিভিটি নাথাকাৰ কাৰণে
উম আজিকালিতো মানুহবোৰে বিচনাতে থাকে
অ আৰু আজিকালিতো চব অনলাইনে পাই যায় ন তো যাব লগা নহয় ক'তো ত মানুহৰ যোনটো খোজকাঢ়া সময় হয় ৱাকিং হেৰিটো হয় এইটো হেবিটটো গুচি গৈছে সেইকাৰণে শ্বপিংও অনলাইন হৈ যায়
সেইটোৱে
ফিজিকেল এক্টিভিটিত থাকিব লাগে বহুত ইম্পৰ্টেণ্ট হয়
উম বহুত ইলনেচেছ বোৰকো আকৌ দূৰতে ৰাখে
অ স্পেচিয়েলি এতিয়া আজিকালি ল'ৰা ছোৱালীবোৰ বহুত আহ লাইক ফিজিকেলি উইক হোৱা হৈছে মানে বহুত পতককে সিহঁতৰ ভাগৰ লাগে বা বেমাৰ হয় বিকজ সিহঁতে ফিজিকেল এক্টিভিটি নকৰে ন আগতে খেলিবলে ফিল্ড আছিলে বা কিবা আছিলে আজিকালিত বাৰু জেগাও নাই খিলাৰ কাৰণে যোনটো এটা সৰু স্কুলত টি পিৰিয়ড পাই বা গেমছ পিৰিয়ড পায় সেইখিনিতে খেলে
অ সেইবোৰতো পি পিৰিয়ড বোৰতো যিমান ডাঙৰলে হৈ আহো সিমানলে এৰিয়ে দিয়ে এৰি দিয়াতোতো এৰি দিয়াই যায় আৰু পিছলে
সেইকাৰণে আৰু আজিকালি ইমান অ প্ৰেচাৰ হৈ গৈছে যে ল'ৰা ছোৱালীৰ ওপৰতো একো কাৰিকুলাৰ এক্টিভিটিজত যাবলৈও সময় নাপায় ভালকে ভালকে ধৰ কনচেনট্ৰেটো কৰিব নাপায় বিকজ অলৱেজ দে থিং ডেট ষ্টাডি ইজ ইম্পৰ্টেণ্ট
উম পঢ়াটোক বেছি প্ৰায়ৰিটি দিয়া হৈছে সবে ত মানে সেইটোতো হয় লাগে আৰু পেৰেন্ছতাতেও টাইম নাথাকে কি লৈ
লৈ যাব অ সেইটোৱে কিন্তু নাথাকিলে বহুত প্ৰব্লেম হৈ যায় আজিকালি বহুত আহ বডিটো বহুত উইক হৈ যায় যদি ফিজিকেল এক্টিভিটি নাথাকে লাইক যদি ৰেগুলাৰ এক্সাৰচাইজ কৰিব পাৰি তো বহুত ভাল হয়
উম সেইটোতো হয়
বাকী নহলেও এনে ফ্ৰেণ্ডজৰ লগত যদি খেলিবলৈ সময় পায় অলপ এক ঘন্টা দুই ঘন্টা ইভিনিং টাইম সেইটো বহুত ভাল কথা মানে আজিকালি কাৰো ওচৰত টাইমে নাথাকে
কোনো ইমান কাষে পাষে নাথাকেও চাগে
অ সেইটো আৰু টাইম থাকিলে আজিকালি জেগাই নাই খেলিবলৈ ক'তনো খেলিব চবতে বিল্ডিঙে হৈ গ'ল ফিল্ড নায়ে ক'তো খেলিবলৈ মানুহৰ ঘৰত জেগাই নাই ফ্ৰণ্টত খেলিবলৈ যে চোতালত খেলিব পাৰে তাতেতো গাড়ী পাৰ্ক থাকে আজিকালি
ইনফেক্ট ইনডৰ ইনডৰ গেমছ খেলিলে অলপ মাইণ্ডটো চাৰ্প হয় বা
অ
আৰু টাইমে নাই চবে
টাইমে নাই ফ্ৰেণ্ডছো নাই খেলিবলৈ যে ওচৰৰ ফ্ৰেণ্ড আহিলে টাইম স্পেণ্ড কৰিলে আজিকালি চবে অনলাইন গেমছ
অ অনলাইনে গেমচ খেলি থাকে
অ সে ফিজিকেল হেলটো বহুত ইম্পৰ্টেণ্ট হয় লক ফিজিকেলটো থাকিলে আজিকালি সেইকাৰণে বাচ্ছাবোৰ বহুত মেইনলি নিউট্ৰিচন হয় মানে সিহঁতৰ বহুত বেমাৰ পতককে হয় পতককে ভাগৰি যায়। পুতকৈ বেমাৰত পৰে জ্বৰ হৈ যায়।
উম', সেইটোতো হয়।
ইমিউনিটি চিষ্টেমটো বেয়া হৈ গৈছে ন সেইকাৰণে।
উম, ইমিউনিটি চিষ্টেম বেয়া হৈ গৈছে, নিউট্ৰিচেনচ বোৰ ভাল পোৱা নাই।
পোৱা নাই।
ৰচিকেল কৰি আহিলে সেই মে মেতাপলিজমটোও ভালকে থাকে বাত আনফৰ্চুনেটলি সেইটোও ভাল নহয় চ' অবেচিটি বা কিবা কিবি বেছি শকত হৈ যায় এজতকে। বা
হাইট নহয় উম হাইট হাইট হাইটটো ভালকে গ্ৰ' নহয় সেইকাৰণে-
সেইটোতো হয়, আজিকালি আৰু ফিজিকেল এক্টিভিটিজ মানে খোজ কাঢ়াতোৱে অকল ভাবে যে সেইটোও এটা প্ৰব্লেম, যে খোজ কঢ়ি আছে আৰু-
নাই নাই অকল খোজ কাঢ়াটোতেতো নহ'ব ন বাকী চাইক্লিং কৰিব পাৰে বাত আজিকালি চাইক্লিং কৰাবলৈ মানে মানুহবোৰে হেৰি টাইম নোপোৱা হৈছে, বাচ্ছাবোৰক অকলে ৰাস্তাত এৰিব নোৱাৰে গাড়ী মটৰ মটৰৰ কাৰণে।
অ সেইটো হয় আৰু বাচ্ছাবোৰেও আজিকালি চাইকেল চলাই নাযায়েই ক'ব গ'লে।
উম একজাককটলি চবৰে আজিকালি
আৰু আজিকালি ৱাকিং ডিচটেঞ্চ যোনখিনি ৱাকিং ডিচষ্টেঞ্চৰ মানুহ সেইখিনিও নকৰে, ৰেপিড' উবেৰৰ কাৰণে চব চবতো পায়ে যায় আজিকালি।
অ সেইটোৰ কাৰণে।
ট্রান্সপোর্টেশনৰ বহুত ভাল ফেচিলিটি হোৱা হৈছে। সেইকাৰণে মা মানুহৰ যোনটো ৱাকিং হেবিট হয় নৰ্মেল সেইটোও নোহোৱা হৈছে এতিয়া।
উম'।
বাকী এনে বেডমিণ্টন খেলি আছো তই?
হা বেডমিণ্টন খেলি আছো।
হা এইটো বহুত ভাল হয়।
উপায় নাই সেইটোৱে খেলো আৰু গৰমৰ দিন হলেও মানে, খেলি ভাল লাগে যিহেতু।
অ এইটো মাইণ্ডটো ফ্ৰেছ হ'ল এঘন্টা দুঘন্টা কাৰণে লগো পালে ক কথাও পাতিলি খেলিলি ফিজিকেল হেলথ তো ভাল থাকিলে।
অ সেইটোয়ে মানুহবোৰে খেলিব লাগে তাকে। বাচ্ছাবোৰে
স্পেচিয়েলি বাচ্ছাবোৰৰ কাৰণে বহুত গেমছ আছে খেলিব পাৰে আজিকালি।
উম মোৰ বাচ্ছাইটো নাজানে কি কি গেমছ আছে।
অ আজিকালি বহুত বাচ্ছা নাজানে ধৰ আগতে যোনবোৰ অ লাইক জানিছিলে যোনটো এইজৰ যোনটো খিনিয়ে জানিছিলে আজিকালি সিনিও নাজানাই নিচিনা হৈ গৈছে লাহে লাহে।
উম চব ফোনতে বিজি থাকে বা ফোনতে কিবা গেম খেলি থাকিব।
একজেক্টলি বা ফুটবলটো খেলিবলৈ মানুহ নাথাকা হৈছে আজিকালি। এটা দুটা মানুহ মানুহ হ'লেও গেম খেলিব পাৰি, যেনেকে বাস্কেটবল হওক কিবা হওক ভলীবল হওক এইবোৰ ফ্ৰাই কৰিব পাৰে বাচ্ছাবোৰে যোনবোৰ আজিকালি নহয় অকল স্কুলত যি পি পিৰিয়ডৰ শিকায় সেইটোৱে আৰু।
সেইটোতো হয়।
আৰু পি সদায় নাথাকে ন স্কুলবোৰত বিক'জ ষ্টাডিটোত বেছি প্ৰায়ৰিটি দিয়া যায়।
মানেয়া আৰু পেৰেন্ট বা টিচাৰজও চাব লাগিব কি বাচ্ছটো ফিজিকেল হেল টো ঠিকে থাকাক দেন ধৰ মাইণ্ডটো
হা, মাইণ্ডটো ফ্ৰেছ হয় ন খেলিলে যি হেল্থো ফিজিকেল হেল্থো ভাল থাকে দেন অল গুড লাইক মেণ্টেল হেল্থটোও ভাল লাগে ফিজিকেল এক্টিভিটিজ কৰিলে অকল যে ফিজিক্টিজিকেল একটিভিটি ফিজিকেল হেল্ট ভাল কৰে সেইটো নহয় ন মাইণ্ড ফ্ৰেচ কৰে।
কৰে ই ইম্পৰ্টটেন মানে চৌবিশ ঘন্টাৰ পৰা চাৰি ঘন্টাই পঢ়ি তো থাকিব নোৱাৰে চাৰি পাঁচ ঘন্টাই। কণ্টিনাছ।
অলপ ৰেষ্ট পালে অ', আৰু ফ্ৰেণ্ড বা ধৰ যোনে নহও কিয় শিকিব পাৰিব। যদি ডাঙৰ লগতো খেলে কিবা এটা বেলেগ অলপ অলপ, অলপ নলেজ আহিব বা যদি ফ্ৰেনজৰ লগতো খেলে তেতিয়া ইন্টাৰেশচন হ'ব আজিকালি যোনটো বাচ্ছাাবোৰে নকৰাই হৈছে অকল মোবাইলত সেয়া গেম খেলি থাকে য'ত নেকি ফিজিকেল হেল্থৰ একো হেৰিয়ে নাই আজিকালি
আনকি ইনড'ৰ গেমছ খেলিলেও মাইণ্ড টো অলপ চ্বাৰ্প হৈ যাব যে জানিব বুজিব টেকটিক বোৰ বুজিব বা কম্পেনিয়নিপ টো কেনেকে কৰিব লাগে সেইটো বুজিব যে একে লগি কেনেকে খেলিব পাৰে সেইবোৰ আজিকালি বাচ্ছাবোৰত
উম নাইকিয়া হৈ গৈছে। আৰু অকল এইবোৰ নহয় যে ইনডোৰ গেমছক বা গেমছ যিকোনো গেমছ খেলিলে স্পৰ্টছমেনশ্বিপটো আহে যে
হা।
মানে হাৰিলেও যে ফেইলিয়ৰ নহয় জীৱনত আৰু যে ওপৰত আছে সেইটোও ভাবিব পাৰে। সেইটো নোহোৱাৰ কাৰণে বহুত বেয়া হৈ গৈছে মানে। কিবা এটাত যদি কেতিয়াবা যদি ক'ৰবাত যদি কিবা হয় মানে নাপায়ো বস্তুটো বা হাৰিও যায় তেনেহ'লে সিহতৰ বহুত বেয়াকে গাত লাগিব বিক'জ সিহঁতৰ স্পৰ্ট স্পেনশ্বিপটো নাই। নাইইকিয়া হৈ গৈছে আজিকালি।
উম, হম সেইটো হয় বাৰু।
কিন্তু গেমছ বহুত ইম্পৰ্টেন্ট হয় মানুহে ভাবে যে গেম খেলিলে একো নহয় বাট স্পৰ্টছত স্পৰ্টচ থাকিলে মানুহৰ বহুত
মানে মানুহবোৰক লাগে কি দুখ চুখ পাই যাব কিবা হৈ যাব।
বাট সেইটোৱে সেইটোৱে বেছি হেল্থটোক ষ্ট্ৰং কৰে ৰাইট। ফিজিকেল হেল্থটোক ষ্ট্ৰং কৰে হাইট ইনক্ৰিজ কৰাত আহ হাইট ইনক্ৰিজ কৰে। ভাল ইমিউনিটি ছিষ্টেম দিয়ে অৰ্গেনছবোৰ ষ্ট্ৰং থাকে।
হম।
ভাল এন্টিবডি ফৰ্ম হয়। য'ত নেকি পতককে বেমাৰ নহয়।
অ'।
কিন্তু সেয়া আজিকালি বি সেইটোক প্ৰায়ৰিটি মানে খোজে ভাবে যে দুপ চুপ নাপাব বাচ্ছাবোৰে আমি ভালকে ৰাখিম বাট উল্টাটো হে হৈ যায় ডিচএডভানটেজটো বেছিকে হৈ যায় মানে ক'ব গ'লে
মানুহ বোৰে বুজি পোৱা নাই এটা মানে মানুহবোৰে ভাবে যে কিবা এটা হলে চাপলিমেন্ট খুৱাই দিম বাট চাপলিমেণ্টৰ চাইড এফেকছো্ আছে ৰাইট কিন্তু ফিজিকেল একটিভিটিজৰ চাইড এফেক্ট নাই
হম এতিয়া চাপ্লিমেন্টো কেতিয়ালে খুৱাবনো এটা টাইমৰ পিছত তো সেইটোও কাম ন কৰা হৈ যাব বাট নাছেৰেলি যোনটো বস্তু বেনিফিচিয়াল হয় সেইটো কৰাটো ইম্পৰ্টেন্ট হয়
অ অ
এতিয়া আগতে অ মানে এই সৰু সৰু বাচ্ছা বোৰ যোনবোৰ টেন ইয়াৰছৰ লৰা বাচ্ছা সিহঁতে কিমান কি গেমছ্ খেলিছিলে লুকাচুপি অ টিকটেক কিবা কিবি আজিকালিতো বাচ্ছা বোৰে নাজানে সেইবোৰ কি গেমচ হয়
খেলিব ইকজেক্টলি দেন আগতে কি উম লক এন্ড কি খেলিছিলে
অ লক এন্ড কি চেণ্ড ৱাটাৰ কিবা
ইয়াতে এইটো কি কয় লেণ্ড এণ্ড ৱাটাৰ লক এণ্ড কি মিউজিক কেল চ্যেৰ কিমান কিমান গেমছ্ আছিলে মাৰ্বল ৰেচ আছিলে
উম আজিকালি নাজানে সেইটো মানে আনফৰ্চুনেট মানে সিহতক কলে সিহঁতে বুজিয়ে নাপাব কি কি হয়
কি হয় এইবোৰ গেম সেইবোৰ খেলিলে সেইবোৰ এটা ফান হয় ন এটা ফান এক্টিভিটি হয় লগতে ভালো হয় হেল্থও ভালে ৰাখে
অকল বাচ্ছাবোৰে নহয় ইনফেক্ট যদি টুৱেন্টি ইয়াৰ্ছৰ আৰলি য়াংগাৰ্ছ য়াংষ্টাৰ্চ কেইটাইও নিজৰ কলেজৰ পৰা বা জবৰ পিছত কিবা এটা খেলে তে সিহতৰ মাইণ্ডটো ৰিফ
মাইণ্ডটো ৰিফ্ৰেছ হৈ থাকে এক্জে্কলি ইমান ষ্ট্ৰেছ আজিকালি লাইফৰ পৰা তো ফিজিকেল হেল্থে বহুত হেল্প কৰে চবতে সব ক্ষেত্ৰতে অকল এটাই এছপেক্টতে নহয় এভৰিথিং
সেইটোয়ে
সেইটোয়ে আৰু এতিয়া উম তাকে খেলিব লাগে
চবেই খেলিব লাগে সেইটো অকল স্পৰ্টচত অ হা
টো চাই
মানে অকল অকল স্পৰ্টছে খেলি থাকিলে যে অকলহঁতে স্পৰ্টচ মেনে খেলি থাকিব সেইটো নহয় আৰু এভি ৱান কেন ডু ইট মানে
অকল স্পট স্পৰ্ট মেনৰ কাৰণে নহয়তটো এনেওঁ নিজৰ ফিজিকেল হেল্থৰ কাৰণওঁ খেলিব পাৰে মানুহে
হা নিজৰ কাৰণে ভাল হয় নিজৰ জইন্টচ মাচলচ এইবোৰতো যিহেতুটো ইম্পৰ্টে পাই ব সেইটো কাৰণে
ষ্ট্ৰেচ হলি থাকিলে ভাল হয় ফ্লেক্সিবল বনে বডিটো
অ সেইটোৱে বাৰু
দে দে উম উম ঠিক আছে দে অ অ অকে অকে